হেল্ল'
হেল্ল'।
আহন মিলি। হেল্ল' ক কৰ ৰে হ। কি কৰি আছা। হেল্ল'। হেল্ল'।
হেল্ল'।
হেল্ল'।
হেল্ল'।
হেল্ল'। হেল্ল'।
অ শুনি হেল্ল'
আহ শুনা পাইছো তুমি পাইছা নহাই আহ
অ শুনি আছো।
হেল্ল'।
শুনি শুনি আছো কোৱা অ।
অ কি খবৰ। কি খবৰ। হেল্ল'। হেল্ল'।
হেল্ল' শুনি আছো শুনি আছো।
কি খবৰ।
খবৰটো ভালে আছে আৰু তুমি।
মই ভালেই আছো। শুনা পইচা।
অহ, মই শুনি আছো- শুনি আছো।
অহ - অহ তেতিয়া হেৰি এ ফোনটো কাটি খাই গল নহয়।
অহ - অহ
তুমি কিবা একলন্দত যোৱা কথা কৈ আছিলা?
অ',
অহ, যাবা নেকি তোমালোকৰ কাষতে হয় নে একলেণ্ডটো?
অহ, কেতিয়া যাবা?
আহ, আমি চামাৰ ভেকেশচনত যাম নেকি তোমালোকে তেতিয়া ওলাবা দেই।
অহ, তোমালোকৰ চামাৰ ভেকেশন কেতিয়া পাবা?
এই জুলাই লাষ্টত দিব কিজানি কৈ আছে।
অহ
তোমালোকৰ?
এতিয়া একো কনফাৰ্ম হোৱা নাই দেই মই ৰেডীটো কব নোৱাৰো এতিয়া
অহ, তাকে আমাৰো বা কি কৰে।
উম
হেৰি কামাখ্যা নগলা নেকি তুমি?
মই যোৱা নাই দেই একবাৰো যোৱা নাই মই তাই
অহ তাকে অম্বুবাচী মেলা হৈ গ'লে নহয়?
অহ, মোৰ লগৰীয়াৰ এ তাই পাৰা নাই?
অহ, হেৰি এই তোমাৰ আহ এম এছ এন যে চাবজেক্টটো আছে তাত তাতে কি- কি কেনেকুৱা -কেনেকুৱা বস্তু পঢ়ায় মানে কি -কি পঢ়ায়?
তাতে কিবা এইবিলাক ডিজিজ কণ্ডিচন বিলাক এইবিলাকে পঢ়ায় কিবা হাইপাৰ টেনশন ডায়বেটিছ, নিলাইটাছ আৰু উম আৰু বেছি- বেছি -বেছি আছে মই কিবা এইটো উম
মানে তাতে মানে বেমাৰৰ বিষয়ে আৰু কেনেকে হয় সেইটো পঢ়াই আৰু।
অহ, কেনেকে হয় আৰু কেনেকা ঠিক কৰিব এইবিলাক
অহ আৰু- আৰু কেইটামান চাবজেক্ট আছিলে কি- কি নাম আছিলে সেই চাবজেক্ট কেইটা?
এইথ দা ট্ৰু চাইল্ড হেল্থ নাৰ্ছিং
উম, তাতে -তাতে কি তাতে কি বনাই?
তাতে কচ এনেকা আছে এনেই আছে কিবা কিন্তু হ'লেও তাতে কিবা বাছাৰৰ
বাচ্ছাৰৰ কিবা
বেমাৰ বিলাকৰ ওপৰত অহ আৰু মেন্টেলটো
তেনেকে মেণ্টেলটো কিবা পাগল কিবা ডিচঅৰ্ডাৰ এইবিলাকেই পঢ়ায় তাতে। আৰু কেনেকে ঠিক কৰে আৰু
অ হেৰি মেণ্টেলৰ ডিউটি খতম হ'ল নেকি তোমালোকৰ?
অ আগৰ পৰাই খতম হ'ল আমাৰ
অ কেনে ভালেই লাগেনে যাই কেনে?
অ মইতো ভাল পোৱা নাই দেই বেছি দূৰ আছে।
অ এনে মানে চেণ্টাৰটো কেনেকুৱা ভাল লাগে নে?
অ চেন্টাৰটো ভালেই আছে আৰু তাতে মানুহ বিলাকো ভালে আছে।
উম খালি দূৰ হয় আৰু
অ বেছি দূৰ আছে দেই মই মই যাব নোৱাৰো ডেইলি, ডেইলি ত যাব নোৱাৰো।
অ তাকে এৰি তাতে অ তাতে যাই কিনে মানে কি কি কৰিছিলা তোমালোকে?
আমি তাতে নাচিছো, গান গাইছো আৰু পেচেনৰ লগত কথা পাতিছো আৰু কেনেকে কেনেকে ইয়াতে কি কৰি থাকে তোমাৰ লগত এইবিলাকে কথা পাতে তাতে
অহ তেওঁলোকক কিবা কিবি কাম কৰিব দিয়ে নেকি?
অ দিয়ে
অ কি কি কাম কৰে।
কিবা আমি এক্সাৰচাইজ এইবিলাক শিকাইছো।
নহয় নহয় এনেই কিবা এ তেওঁলোকক মানে কিবা চাফা চিকুণ এনেকে কৰিব দিয়ে নেকি কাম চাম। কিবা ফিলছিছ
অ অ, অ। দিয়ে এইবিলাক ত জানে সিহঁতৰ জানে
অ।
আৰু। তাতে বেছিকে, নাচিব জানে, এইবিলাক।
অ, তাতে বেছি কি বেমাৰ পাইছিলে তাতে।
এইটো কিবা স্কিল সকিজফেমিয়া বুলি কয় এইটো বেমাৰ তাতে বেছি আছে।
অ।
বেছিচে নে আছে চব।
উম।
ডিপ্ৰেছনৰ আছে।
হম।
দুইজন, মান কিন্তু বেছি নাই।
অ এই হেৰি কি কয় তোমালোক কাৰ্বি হয় ন।
অ আমি কাৰ্বি হয়।
অ তোমালোকৰ হেৰি ট্ৰেডিশনৰ বিষয়ে অলপ কবাচোন কিবা জানা নেকি?
অ জানো খালিও কিবা মই।
উম।
কিবা কিবি, বস্তুৰৰ কাৰণে মই আছামিজ পৰা ক'ব নোৱাৰো যদি।
অ এনে বেলেগ নালাগে। অ অ মানে কিবা ড্ৰেছটোৰ কথাই কোৱা কি কি পিন্ধা। তোমালোকে নাম কি?
অ কিবা ওপৰত। আমাৰতো কিবা ব্লাউজ পিন্ধে। ব্লাউজ আৰু বেকক বুলি কয় এইটো, চাইডতে লয়।
অ।
খাচি মানুহকে চিনি পায়েই নে নাই তুমি।
হা।
খাঁচি মানুহ বিলাকে চিনি পাই নে নাই তুমি।
অ চিনি পাও
অ এইবিলাক, যেনেকে, ড্ৰেছ পিন্ধে ন চাইডতে। এটা চাইডত লৈ থাকে।
অ অ।
এনেকেই আমিও লৈ হলেও আমাৰ কিবা। তলতো পিন্ধে তলতোৰ নামটো পিনি আৰু বাম্পক। বুলি কয়, এইটো মাপক টো। বেল্ট নিচিনাহে মাৰে আমাক।
অ আৰু জুৱেলাৰী। মানে গহনা চহনা।
বহুত আছে ধেৰ আছে।
অ।
এইটো লেং খৰা বুলি কয় আৰু এইটো
লেখি কি বুলি কয় এইটো। তুমিও দেখিব চাগে কিবা। পেচাপ কনছ বিলাক
অ অ পইচাৰ দৰে দেখিছো এইটো ভাল লাগে কিন্তু দেই ড্ৰেছটো ভালে লাগে
এইটো লেখি কি বুলি কয়
অ
আৰু
উম
আৰু মই আগতে কৈছিলো কিবা লেক পংখৰা এইটো ব্লেক ৰেড আৰু হোৱাইট কম্বাইন কৰি বনাই এইটো
অ এনে মানে তোমালোকৰ যেতিয়া বিয়া হয় তেতিয়া এ এ যিটি মানে যেনেকোৱা তেনেকোৱা ৰঙৰে পিন্ধিলে হয় পিন্ধি নে কিবা বেলেগ এটা স্পেচিয়েল এটা মানে বিশেষ কিবা এটা আছে নেকি পেনি পিকক পিন্ধা
অহ আছে কিবা বেলেগ কালাৰটো পিন্ধিব নোৱাৰে আ যোৱাৰ আগতে কিবা হাজবেণ্ডৰ ঘৰত যোৱাৰ আগতে হোৱাইট কালাৰহে পিন্ধিব লাগে
অ ঠিকেই আমাৰো সেনেকোৱাই বাৰু মেখেলা চাদত তো ৱাইতে পিন্ধে
অ বগা কালাৰে পিন্ধিব লাগিব তাৰপিছত অহ তাতে যোৱাৰ পিছত আমি চেঞ্জ কৰিব
অ পুৰা বিয়া ৰাতি ৰাতিৰ ৰাতি য়ে খতম হৈ যায় নে দিনতে খতম হয় তোমালোকৰ
কিবা এইটো
হেল্ল' আহ।
হেল্ল'।
আহ শুনি আছো।
হেল্ল'। হেল্ল'।